আহ নমস্কাৰ, নমস্কাৰ শুনিছানে? অ' অ'এনেই আপুনি কি কৰি আছে। এতিয়া মানে
অহ' মই বৰ্তমান এতিয়া ঘৰতে আছোঁ।
অ'অ'
হয়। আৰু আপুনি?
মইয়ো ঘৰতে আছোঁ মানে এতিয়া বহি আছোঁ।
হয়, হয়।
অ' তাৰপিছত খোৱা ক্ষেত্ৰত হ'ল ন খোৱা বোৱা।
আহ মোৰ বৰ্তমান বেছিভাগ প্ৰায়ে দুপৰীয়া খাৱাতো নহয় খাদ্যটো। ইয়াৰ কাৰণে খাৱা হোৱা নাই আৰু
অ'
হয়, মই বেছিভাগ মানে, আহ ব্ৰেকফাষ্ট আৰু ডিনাৰটো কৰা হয়। লাঞ্চটো বেছিভাগ কৰা নহয় আৰু আৰু আপোনাৰ?
মোৰো হ'ল তেনেকুৱাই মানে।
হয়।
উম, দিনাৰতটো হ'ল বাৰু। এটাৰ মানে আজিৰ সেইটো মানে অকমান মানে টপিক এটা ল'ম বুলি ভাবিছো, মানে টাইম আছে ন আপোনাৰ?
হয়, হয় নিশ্চয়। মই যিমান পাৰে আপোনাৰ অঁ প্ৰশ্নৰ উত্তৰটো দিব চেষ্টা কৰিম।
অ'।
হয়।
উম। এই আপোনাৰ অঁ আপোনাৰ হেৰি এতিয়া মানে বতটো আজিৰতো কেনেকুৱা মানে সেইটো কওকচোন? অকন দে।
অহ' বতৰটো এতিয়া অঁ আজি অলপমান ঠাণ্ডাই আছে বৰ্তমান হয়। আহ কালি পৰহিমান ইমান মানে সেই ঠাণ্ডাটো নাছিলে। বহুত বেছি গৰম আছিল এই বতৰটো।
অঁ।
কিন্তু আজি অলপমান সেই বৰষুণ
থান অ' অ'। সেইটো কাৰণে ঠাণ্ডা। আমাৰো আজি অকমান বৰষুণ দিছিলে মানে। আহ দহটা মান বজালৈকে মানে বৰষুণ আছিলে। এতিয়াতো নাই বাৰু? তথাপিও মানে আহিব মানে, এতিয়া মানে দিৱ নিচিনা তেনেকুৱা হৈ আছে মানে।
হয়, হয়, হয়।
এতিয়াতো মানে অ' হেৰি খেতিৰ চিজন ন। ধান ৰোৱা চিজন। আপোনাৰ ফালে কেনেকুৱা চলি আছে, এতিয়াতো ধান ৰোৱাটো শেষ হ'ল নেকি প্ৰায়?
আহ বৰ্তমান আমাৰ ফালে প্ৰায় শেষে হ'ল। আহ অলপ আছে, অলপ বেছি হেই নাই আৰু।
অ'।
বেছিভাগ প্ৰায় শেষে হ'ল আমাৰ ফালে।
উম, উম।
হয়, হয়, আপোনাৰ ফালে?
আমাৰ ফালেও প্ৰায় নাইনটি পাৰ্চেন্ট মান শেষে হ'ল।
হয়, হয়।
আৰু জাষ্ট মানে টেন পাৰ্চেন্ট মান আছে আৰু।
হয়, হয়।
এতিয়া মানে বতৰটো মানে ভালে ন। বৰষুণ চৰষুণ মানে ঠিকে দিছে এতিয়াতো মানে ধান ৰুবলৈ মানে, ধান ৰুব কাৰণেতো পানী লাগে ন।
হয়, হয়।
তাৰ কাৰণেও পানী এভেইলেবেল আছিলে না। তাৰ কাৰণে মানে প্ৰায় নাইনটি পাৰ্চেণ্ট মান শেষ হ'ল মান। আপোনাৰ সেইফালে মানে ধানটো মানে কি কি কৰে? মানে সেইটো ধানৰ নাম থাকে ন সেইটো মানে।
অঁ হয়, হয়।
উম,
আমাৰফালে এতিয়া আহ মই জনাত বা আমাৰ যি ঘৰত ৰোৱা হয়। খেতি কৰা হয় আৰু সেইখিনি আমাৰ আছে এতিয়া ৰঞ্জিত বুলি কয়।
অ ৰঞ্জিত অ,
হয় ৰঞ্জিত আছে আ আৰু এইফালে অলপ চলপ মানে সেই মাঘ বিহুৰ কাৰণে। আমাৰ পিঠা বনোৱা হয় না ইয়াৰ কাৰণে আমাৰ সেই বনি চাউল বুলি কয় বনি।
অ অ অ,
সেইটো অলপ মান কিছু এক বিঘামান এইটো খেতি কৰা হয়। আৰু জহা জহা চাউলো আছে ইয়াৰ কাৰণেও অলপমান সেই খেতি খেতি কৰা হয় আৰু।
অঁ, অঁ, উম,
হয় বেছিভাগ মানে সেই ৰঞ্জিতটো কৰা হয়।
উম, উম
আৰু বাকী সেই বনি আৰু জহাটো কৰা হয়।
অ ব খোৱাতো সেইটোয়ে ন বে বেচি ৰঞ্জিতটোহে মানে উ এইটোতো জহাবিলাকটো সদায় খাই নথকা ন। অ অ কেতিয়াবা কেতিয়াবা খাব মন হ'লে খাই মানে নহয়।
হয় আৰু আপোনাৰ ফালে?
আমাৰ ফালেও তেনেকুৱাই আমাৰ হেৰি উ অ ৰঞ্জিতো আছে আৰু হেৰি কৰে মানে পৰিমল যে আছে। থাকে ন এটা চিনি পাওঁ চাগে। ৰঞ্জিত নিচিনাই নে আৰু ন একে মানে দেখিলেটো চেমে দেখি। মানে আৰু এইটো জহা, আৰু আপুনি সেইটো কৈছিলে না মাঘ বিহুত যে পিঠা বনাই খাই। অঁ-অঁ মেইন অ সেইটো সেইটোৱেই আৰু নাই হোৱা মেইনটো
হয়-হয় আমাৰ সেইখিনিয়ে আৰু বেছিভাগ প্ৰায় খেতি কৰাটো, হয়। এতিয়া আৰু আপোনাৰ ফালে সেইখিনি ছিজনত আহ ধানৰ খেতি- খেতিৰ আহ বাদে আৰু কিছুমান যি আমাৰ থাকে ন শাকেই হওক বা সেই আঞ্জাবিলাকেই হওক। এই ফল-মূল সেয়াৰ কাৰণে কিবা আহ খেতি কৰা হয় না?
হয়, হয়, হয়, অ, হয়।
অঁ
আমাৰ ফালে মানে সেইটোৱে অ এইটো আমাৰ ফালে হে হেৰি আছে চব অঁ জলকীয়া আৰু এই আৰু হেৰি লেচৰা লেচৰাটো চিনি পাওঁ ন, অঁ লেচৰা আৰু হেৰি টো ভেন্দি
হয়।
অ আৰু বেঙেনা এইবিলাক খেতি কৰিছো আৰু মানে অক কমান মানে ঘৰতো খাবলৈ পায় আৰু মানে অলপ বিক্ৰী-চিক্ৰী কৰি পেলাই মানে হৰণ চৰন ৰেচন খাবলৈ পাই মানে অকনমান। টকা তাৰ কাৰণে মানে খেতিটো তেনেকুৱা কৰিব। কৰিছো আক, অ আপুনি ফালে কৰে নেকি তেনেকুৱা?
হয় আমাৰ ফালেও ধান খেতিৰ বাদে আৰু কিছু আ খেতি কৰা হয়। আ যেনে ধৰণে আমাৰ অ হ'ল এতি য়া পটল আপুনি চিনি পায়।
অ চিনি পাওঁ, চিনি পাওঁ।
হয় পটল থাকিল আৰু এই কেৰেলা থাকিল। ভাত কেৰেলাও থাকিল আৰু তিত তা কেৰেলা সেইবিলাক কৰা হয় আৰু এইট টো মানে ভা আমাৰ পটল যিটো কয়।
অ।
পটলটো এই চিজন টাইমত অলপমান বাজাৰত নিলে অলপমান আ এইটো দামটো পাই আৰু। প্ৰাইজটো অলপমান বেছি পায় ছিজন টাইমত, ত ছিজন টো গ'লে মানে বহুত বেছি আহ প্ৰাইচটো কমি যায়।
উম।
আৰু ঘৰবিলাকত খাৱাৰ কাৰণেও আমাৰ ৰহি যায়। সেইটোৱ সহায় হয়। আৰু অলপ চলপ বেছি আহ কি কয় আমি বেছি কিনে বা বি ত্ৰী কৰি কাৰণে আহ সৰিয়হ অলপ ঘৰ চলাৰ কাৰণে কিছু এই ৰেচন পাতিৰ কাৰণেও পইচা অলপ এ আৰু সহায় হয় আৰু।
অ অ, হয় হয় হয়।
হয় হয়।
তেনেকুৱাই আৰু ন।
হয় হয়।
আপোনাৰ সেইফালে আছে ন, তেনেকুৱা মানে বাগান-চাগান বহুত মানে খেতি কৰে চাগে মানে
অ অ।
আপোনাৰ ঘৰতো কৰে ন সেইবিলাক
হয় হয় কৰা হয় ঘৰত হয়। বেছি মানে বেছি ভাগৰ কৰা নহয় অলপ আৰু। এ এক বিঘা বা দুই বিঘা এনে ধৰণৰ কৰা হয় আৰু খুব বেছি কৰা নহয়, হয়।
উ তাৰপিছত সেইটো খেতিত খেতিত মানে কিবা কিবি মানে দিয়ে নেকি কিবা?
হয় হয় হয় সেইখিনটো আৰু দিবই লাগিব। হয়। আপুনিতো জানেই আজিকালিৰ যুগত মানে যিকোনো শাক শাকে হওঁক যি আঞ্জায়ে হওঁক বা যিকোনো- খেতি, খেতি-খেতিৰ মানে-মানে আমাৰ আঁহ' সাৰ- আঁহ' কিছু ঔষধ সেইবিলাক দিবই লাগিব আজিৰৰ যুগত। হয়, হয়, নহয় মানে বহুত মানে- খেতিটো হ'লেও মানে একদম কম সেই পৰিমাণৰ হয় আৰু। মানে লচ হয় আৰু চাব গ'লে মানে হয়। ইয়াৰ কাৰণে মানে ঔষধ সেই সাৰবিলাক আঁহ' মানে দিব মানে বাধ্যয় হয় আৰু আমি।
অ'।
হয়-হয়। ঔষধ দিলে আমি জানো অলপমান শৰীৰত আমাৰ আ- মানে অলপ প্ৰভাৱ পৰে, আঁহ' অলপমান সেই কৰে- ঔষধ দিলে, তথাপিও মানে আমি দিব লগা হয়েই আৰু, হয়।
তাকে, আজিকালি বহুত মেডিচিন দিবলগীয়া হয় না' নহ'লেতো মানু- হে খেতিয়ে কৰিব নোৱাৰে মানে।
হয়-হয়।
অঁ', তেনেকাই হয় মানে হেৰি খোপ পোক-চোকো খাই না বহুত মানে।
হয়-হয়।
আৰু আজিকালিটো এ' বহুত বেমাৰ হয় মানে। চব্জি বিলাক মানে, উম-হুম। সদায় মানে একদম একেবাৰে এনে ধ্যান ৰাখিব লগীয়া হয় মানে।
তথাপিও মানে আমি আঁ'- কিছু ক্ষেত্ৰত মানে যিকোনো আমাৰ ঘৰত খাৱোৰ কাৰণে আমি অৰ্গেনিক- সেইখিনি খেতিটো কৰিব লাগে আৰু। আমাৰ যি- যিটো নেচাৰেল যিবিলাক সাৰ আছে যিটো আমাৰ- গুবৰৰ সাৰ হয় বা আমাৰ- সেই গছ-গছনিৰ যিটো পাতৰ পৰা সেই পচি কিনে যে- সাৰ হয় সেইবিলাকো দিলে বেছিভাগ প্ৰায় ভাল হয় আৰু।
অঁ', -হয়-হয়।
হয়, কিন্তু আমি খেতি বা সেইবিলাক শাক- টো বচাৰ কাৰণে ঔষধ বে মেডিচিনটো আমি দিব লগা হয় আৰু বা- ধ্যত দিব লগা হয় এইবিলাক। হয়। এতিয়া যিয়ে নহওঁক আপোনাৰ লগত কথা পাতি বহুত বেছি ভাল লাগিল। আঁহ' মই নজনা- কিছু কথা আপুনিয়ো ক'লে মই
অঁহ'।
আৰু মইও আপোনাক জনাব পাৰি বহুত বেছি ভাল লাগিল।
উম'।
হয়, আৰু আশা কৰোঁ আমি পিছৰ সময়ত বা আগৰ সময়ত
অ'।
আৰু এটি ভাল আঁহ' বিষয়ৰ ওপৰত আমি কথা পাতিব বা আলোচনা কৰিব পাৰিম। ইয়াৰ কাৰণে বহুত-বহুত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই।
অহ'।
হয়।
অঁ অঁ থেংক ইউ দেই
থেং ইউ থেংক ইউ বহুত বহুত ধন্যবাদ